হেলো
হেলো
অ, কি কৰি আছা?
উম, বহি আছো, তুমি?
মইও, ঘৰতে ন।
অ, ঘৰতে।
উম।
তুমি ক'ত?
মই ঘৰতে আছিলো, এতিয়া মানে অলপ আগফালে ওলালো আৰু। ভাত পানী কেতিয়া খাবা?
অই
ভাত পানী কেতিয়া খাবা?
দছটামান বজাত খাওঁ, তুমি খাইছা?
নাই ময়ো খাম, নটাৰ পিছত নটাৰ পিছত খাম।
তোমালোকৰ ফালে খেতি বাতি কৰিছা নেকি?
অ খেতি বাতি হৈছে এতিয়া ধান খেতি কৰি আছে আৰু তোমালোকৰ ফালে।
আগতে কি কৰিছিলা ধান কৰাৰ আগত
ধানৰ আগতে আমাৰ হেৰি সৰিয়হৰ খেতি লগাইছিলে, কৰিছিলে এতিয়া সৰিয়হ হৈ গ'ল এতিয়া ধান লগাইছিল। তোমালোকৰ ফালে সৰিয়হ কৰিছিলে ন'?
সৰিয়হ কৰিছিলে আৰু ভোটজলকীয়া
অ কেনেকুৱা হৈছিলে খৰি সৰিয়হ সৰিয়হ কেনেকুৱা হৈছিলে সৰিয়হৰ খেতি কেনেকুৱা হৈছিলে ভালে হৈছিলে ন আমাৰ হালবাৰ অলপ ভালে হৈছে।
অ', আমাৰ ফালেও ভালে
বুজোঁ ভোটজলকীয়া খেতি
ভোটজলকীয়া খেতি ভালেই নিছে।
অ সেইটো অ সেইটো তোমাৰ সেইটো কেনেকুৱা ক কেনেকা অ। বন্ধাকবি ন'?
বন্ধাকবি, তাৰপিছত আৰু এটা কবি আছে।
অ', এনেকুৱাই স অ', খেতি চেতি কৰিব লাগে। তেতিয়াহে আমি নিজৰ খাদ্যটো নিজেই হেৰি কৰিব পাৰিম ন'। যোগান যোগান কৰিব পাৰিম। অ', কৰিলেহে হেৰি হ'ব। কষ্টবোৰ
ধান লগাইছো। হৈ আছে পুহি এৰিলে
অ' আৰু এমাহমান লাগিব তাত ন
মান লাগিব
উম বাকী ভালেই হৈছে কৰিব লাগে
অ কৰিব তাগে তো তোালোকৰ ফালে ভোট জলিকীয়া খেলটোৰে
উম।
ভোট জলকীয়া যে
আলু লগাইছো, আলু লগাইছো। উম।
তোমালোকে মানে কৰা অলপ বেছিকে ন।
অলপ কৰোঁ।
অ আম-আমাৰো-আম আমিও মানে কৰো মানে, ইমান নকৰো আমি মানে অকল সৰিয়হ আৰু ধান খেতিটোয়ে কৰো বেছিকে।
মালিকৰ যাতে মিলাই কৰো।
মাকৈ খেতি কৰা তোমালোকে?
হা,
মাকৈ খেতি কৰা?
আকৈ কৰিছিলো, আগৰ বছৰৰ আগৰ বছৰ। দুই বছৰ আগত কৰিচিলো।
অ, আমাৰ ফালেও আগতে অ, আমাৰ ফালে কৰিছিলে ভালেই হয় ই মাকৈ। খেতি বাতিত মানে এটাই কথা, মানে কষ্ট অলপ কষ্ট কৰিব লাগে। অ, কিন্তু কষ্ট কৰিবই লাগিব। উপায় নাই অ কষ্ট নকৰি কেনে কি কৰিবি?
উম, কৰিব লাগে। খেতি কৰিলে।
অ'। আপ ই বস্তুবোৰ যে এতিয়া তোমালোক, ধান খেতি হোৱাৰ পিছতটো আমাৰ ফালে ই বাৰিষ আহি যাই যে বাৰিষাৰ কাৰণে মানে আকৌ খেতি বাতি কৰিব পৰা নাযায়। আকৌ বাহিৰা বাৰিষা যাওঁতে যাওঁতে বানপানী, বানপানী যাওঁতে যাওঁতে আকৌ হেৰি হৈ যাব না। আকৌ নতুনকে আকৌ খৰিহৰ খেতি কৰাওঁ
বিলাহী খেতি কৰা নে?
হা,
বিলাহীৰ খেতি
বিলাহীৰ খেতিও কৰিছিলো।
অ', উ এইবাৰ বোলে বিলে, অ', এইবাৰ মানে এইবাৰ বোলে ইবে এইবাৰ বোলে বিলাহী বহুত দামত বিক্ৰী কৰিছে ন। অ এইবাৰ মানে জোনে জোনে কৰিছিলে বহুত দামত
অহ
বহুত দাম দাম হ'ল বিিলাহী
হেহ
এইবাৰ শাক পাচলিৰ দাম বেছিয়ে নেকি এইবাৰ
অ এইবাৰ অলপ বেছিয়ে যেন লাগিছে
এইবাৰেই কৰা নামাজটো
অ অহ আৰু জলকীয়াৰ খেতি যে কৰিছিলে কেনেকুৱা কেনেকুৱা দাম যায়
মৰিচ টু মৰিচ তু চল্লিশ যায় চল্লিশৰ পৰা পচ্ছলিশ কেজি অ পাইকাৰিত দিওঁ
অ নলী ইমানখিনি কোনে বহি বহি বহি ন
অহ
সময় সময় লছ হৈ যায় বহুত
উম
তোমালোকে কৰা খেতিৰ ভিতৰত কোনটোত বেছি মানে ভাল হয় মানে খেতি কোনটো তোমালোকৰ ফালে বেছি ভাল হয় খেতি
কৰিয়াও ভাল হয় আলু আলুটো অলপ বেছি ভাল হয়
উ আমাৰ ফালে হয় আমাৰ ফালে সৰিয়হো হয় আৰু দাম দামটো অলপ বেছি ভাল হয় আমাৰ ফালে
ধান ধানো হয় এ লগাব লাগিব
অ অ অ দানটোৱে মেইিন আমাৰ কাৰণ অ আমাৰ ধানটোৱে মেই দানটোৱে বেছিকে কৰিব লাগে অ কাৰণ অ লগততো বাততো থাকিবই না খাও লততো ভাত থাকিবই চাউল থাকিবই
গোটেই দিন খেতিতেই লাগি থাকিব মিছা কষ্ট কৰিব লাগে তেতিয়াহে ফল পোৱা যাব এনেই ঘৰত লগাই ঘৰত বহি থাকিলে মাৰিব
অ যিকোনো কামতে কষ্ট অলপ থাকিবই যি কোনো কাম অ এনেকুৱা কোনো কাম নাই যে কষ্ট নাই কোনেও কব নোৱাৰিব যে মোৰ কষ্ট নাই বুলি
অ কষ্ট আছে যি
অ যি কোনো কামতে কষ্ট আছে তোমালোকৰ পুখুৰী আছে?
উম, পুখুৰী আছে।
উম, আছে মাছ তাছ এৰিছা? নাই, আগৰ মাছ
মাছ এৰিছিলো শেষেই হ'ল খুব
আমাৰ ফালে শুকাল মানে আমাৰটো, আমাৰটো মানে মাছ যিমান আছিলে এতিয়া চব ধৰিকেনে এতিয়া নতুনকে পানী ওলাই আছে যে, এতিয়া নতুন নতুনকে আৰু পোনা এৰি আছে।
আমালোকৰো এৰিব চাগে কেইদিনমান পিছত। মাছ
মাছ, মাছ মৰাৰ সময়ত ভাল লাগে ন? ডাঙৰ, ডাঙৰ হয় অ', অ', ডাঙৰ, ডাঙৰ মাছ অ', ধৰিকেনে ভাল লাগে। মাছটো বিক্ৰী কৰি দিয়া ন?
অ'।
বিক্ৰী কৰি দিওঁ অ আমি
পুখুৰি মাছ এৰা হয় ডাঙৰ ডাঙৰ হয়
অ এইটো এই পুখুৰীটোত এটা বস্তু ভাল মানে কষ্ট কৰিব নালাগে বেছি এটা মই মাছটো মাছ, এবাৰ বেছিকে এৰি দিলে আৰু মাজে মাজে দানা দি,
ডাঙৰ হৈ যায় তোমালোকৰ লাগি থাকি, খেতি নিচিনা ইমান লাগি থাকিব নালাগে মাছ আছে আমাৰ মানে বিভিন্ন জাতৰ মাছ আছে ধৰা ৰৌ আছে, বাহু আছে, বিকেট আছে তোমাৰ আৰু আছে তোমাৰ গৰৈ মাছ আছে। শ'ল আছে,
আমালোকৰো এনেকুৱাই আমালোকৰো!
উম কিন্তু আমাৰ মানে বৰালিত! টো মানে নেৰো মানে বৰালি এৰিলে মানে সৰু সৰু মাছ আছে যে সেইবোৰ মানে খাই পেলাই যে
উম!
সেইকাৰণে মানে বৰালিটো মানে নাৰো আৰু কি মাছ খাই বেছি ভাল লাগে?
ভৰালি খাইয়ে ভাল লাগিল
অ' ম মোৰো ঘৰত ভৰালি ভৰালি ভাল লাগে আৰু শ'ল মাছো ভাল লাগে
সৰু কি,
শ'ল মাছ শ'ল মাছ আৰু সৰু মাছো ভাল লাগে ধৰা সৰু উ
ৰৈও ভালেই লাগে ভৰ্তা বনালে,
অ অ' ভাল লাগে আৰু সৰু সৰু মাছ যে পুঠি মোৱা মাছ।
অঅ সেইবোৰো ভালেই লাগে।
অহ!
মীনপালনো কৰিব লাগে।
আহ কৰিব লাগে অ' অ অলপ অলপ অলপ চবেই কৰিব লাগে নিজৰ ঘৰত যদি সুবিধা থাকিলে অ সুবিধা অ' যাৰ সুবিধা আছে সি মানে কৰিলেই ভাল, নহলে অ নহলে অ যিটো অ' কোনেও যদি এইবোৰ নকৰে দাম বাঢ়ি। যাব বস্তুৰ চাপ্লাই বন্ধ হৈ যাব এনেকুৱা আৰু কিন্তু আজিকালি মানে কিছুমান মানুহে ভাবে খেতি কৰিলে মানুহ দুখীয়া মানুহে মানে সন্মান দিব নিবিচা কিন্তু খেতি কৰা মানুহক আহ কিন্তু কিন্তু খেতি কৰা মানুহকহে বেছিকে সন্মান দিব লাগে। তাৰ মানে সিহঁতৰ দ্বাৰাহে বেছি অ' কাৰণ ধনী মানুহ বোৰ বা ডাঙৰ ডাঙৰ মানুহবোৰ সিহঁতৰ দ্বাৰাহে চলি আছে খাদ্য বস্তুবোৰ সিহঁতৰ পৰাহে
আহ সেইটোয়েতো সেইটো মানুহে নুবুজে খেতিয়কক সন্মান, দিব লাগে সেইটোতো ইমান ক কৰে কিমান ধানৰ খেতি সৰিয়হৰ এইবিলাক কৰি দিয়ে।
খেতি-চেতি কৰা মানুহক অলপ সন্মান-চন্মান দিলেহে সিহঁতৰ আগ্ৰহটো বাঢ়িবো।
অ তেতিয়াহলে এ হ'ব আৰু
অ', ঠিকয়েই অ' হ'ব। ঠিক আছে দিয়া।
উম।